তা পাইছোঁ। তুমি অ', এনে আছো ফেনৰ তলত বহি আছিলোঁ।
আচ্ছা বাকী খা খানা পিনা কিবা হ'লনে।
খানা মানে মেগী বনাই খালোঁ চাহৰ লগত।
আচ্ছা ময়ো তেনেকুৱাই খালোঁ ৰ'বাহ।
উম, কি কৰিছা।
এ মই চুলি কাটিব আহিছোঁ ৰবা।
অ'।
বাকী তুমি
বাকী এতিয়া এনে বহি আছো ফেনৰ তলতে।
দিনটো টাইমেই নাপাওঁ ন চানডে টাইম পোৱা যায় অলপ।
উম, চান্দে সেইকাৰণে তাৰ সেতোৱে বুলিয়ে চুলি কাটিব গলা নেকি?
হয়, হয়।
অ'।
তেনেকুৱাই।
উ, খবৰ খানা মানে মেগীয়ে খোৱা হ'ল, পিছলেহে খাব লাগিব দুপৰীয়া সাজ।
ভাত, দুপৰীয়া কি হেদি খাবা আজি?
দুপৰিয়া মানে ভে হেৰি কুন্দুলি ভাজিহে বনিব চাগে।
আচ্ছা, আচ্ছা।
বুজিছো, বাকী খবৰ পাতি ভালে ৰ'বা, তোমাৰ কোৱা।
উম, ভালে ভালে।
বাকী ফুৰিব যাবানে, এইকেইদিনৰ ভিতৰত গৰম বন্ধতো শেষেই প্ৰায়।
অ'। অ' হয় বাৰু, হলে নাযাও নেকি লগৰ কেইটাৰমানয়ে সুধিছিলে যাবি নেকি। কৰবাত গৰম বন্ধই কৰবাত পুখুৰী চুখুৰীত গা ধুবিগে নেকি। নাযাও বুলি কলো, কি কৰিম হয়।
তাকেই।
উ, বৰষুণে দি আছে এফালে মানে বতৰ ডাৱৰীয়া।
তাকেতো। এ এনেকুৱা এ এনেকুৱা বতৰত যায়ো লাভ নাই একদম ঠাণ্ডাত যাব লাগে গলে। বা একদম গৰমত ঠাণ্ডাত জাগাত যাব লাগে যেনেকুৱা শ্বিলঙত যাব লাগে গৰমত। মানে ৰ'দ দিলে পুৰা, এতিয়া শ্বিলঙতোতো যাই লাভ নাই বৰষুণ দি আছে।
উম, হয়।
তেনেকুৱা মানে, মই দাৰ্জিলিং যোৱাৰ প্লেন আছিল। মানে প্লেন আছিল, ম ফেমিলি তৰফৰ পৰা।
উম।
তেনেকুৱাই, চাওঁ এতিয়া প্লেন বনালে নহব নহ প্লেনত তোমাৰ গাড়ী খৰচ আহে, গাড়ী লৈ গ'লে বহুত টকা যায় হয় নে নাই?
উম, হয়।
বাকী, ট্ৰেইনত গ'লে অলপমান কম খৰচতে হয়।
উম, আগতে সৰু থাক, অ' আগতে সৰু থাকোঁতে গৰম বন্ধ বুলি কওঁতে, পেহীঘৰ, ক'ৰবাত গাঁও ফালে গ'লো হয়, আজিকালি ক'ত আৰু সেইবোৰ।
আজিকালি নাই আৰু এইবোৰ।
উম।
আজিকালি আৰু এইবোৰ খতম আৰু, গৰম বন্ধ কলে আগতে বেলেগে ফুুৰি ফূৰ্তি আছিল, মই বেলেগৰ নাজানো, মোৰতো বেলেগ ফূৰ্তি আছিল, গাঁৱত যাম পথাৰত খেলিব পাৰিম। চহৰবোৰতো এইবিলাক নাই ফেচিলিটি। গাঁৱত যাম, কিমান গাঁৱত যাম মানে গাঁৱত যাম বুলি ক'লে বেলেগ এটা এক্সাইটেড আছিলো আগতে।
উম, চহৰবত বোলে অকল হে এটা ৰুমতে এই কবা পাৰ্ক এখনত গ'ল, কবা হেৰি ফাংচন এটাত গ'ল, পিকনিক খালে খতম হেতৰ।
হয় হয়, তেনেকুৱাই মানে চহৰত। বাকী গাও, বুলি গাঁও বিলাক ক'লে মানে গাঁৱত পিকনিক পিকনিকো তোমাৰ বেলেগত খাব নাযায় ন তেওঁলোকে পথাৰতে খায়, পথাৰত খায়ে বঢ়িয়া লাগেটো পিকনিক হয় ন, এতিয়া লাহে লাহে লাহে লাহে পি-পিকনিকৰ দিন আহি পৰিছে।
উম।
ওচৰ চাপি আছে মানে লাহে লাহে আৰু দুই, দুই, দুই। দুই মাহ মান আছে নেকি মাজত এইটো কি মাহ এইটো জুলাই আগ আগষ্ট ছেপ্টেম্বৰ অহ অক্টোবোৰৰ পৰাচোন পিকনিক মাহে আৰম্ভ হয়।
উম হয়, হয়।
দুৰ্গা পূজাৰ পিছৰ পৰা।
উম হয়।
তেনেকুৱাই মানে বাকী তোমাৰ। তুমি গাঁৱত যাই ভাল পোৱা নে চহৰত থাকি ভাল পোৱা।
চহৰতকে যে গাঁৱতে বেছি ভাল লাগে চোৱা ইয়াত গোটেই এনিটাইম গাড়ী হাল্লা। গাড়ী এখন ৰ খিলেই হর্ণ মাৰিব একেবাৰে কাণ বিষাই যোৱাৰ নিচিনা হর্ণ মাৰিয়ে থাকিব। তাৰপিছত গোটেই হেৰি গৰমে ইয়াত বহুত চহৰত। গছ-গছনিটো নাইয়ে বতাহ ল'বলৈও ভাল চাহ জেগাত নাই। আৰু আগতে হেই, হেই গাঁৱত যদি থাকো মানে। কাৰেণ্ট গ'লে মানে হেৰি গছৰ তলতে বতাহ ধুনীয়াকে। পায় ইয়াততো সেইবোৰ নাই।
হয় আৰু আজিকালি তুমি চাবা মানে গাঁওবোৰত মানে গছ-গছনি যত। যথেষ্ট আছে এই চহৰ চাই গাঁওবোৰত যথেষ্ট গছ-গছনি আছে। অলপ যি গছ-গছনি বাছি আছে গাওঁবোৰতে বাচি আছে মই ভাবো হয়নে।
উম হয়, হয় গাঁৱত থাক কিলে মানে হেৰি সেয়াৰ পৰাই কিবা সেই গছৰ পৰাই যদি ভোক। লাগিছে তাৰ পৰাই চিঙি গছত ফল মূলটো লাগিয়ে থাকে তাৰ পৰাই চিঙি খোৱা যায়।
হয় যেনেকুৱা আম কল।
উম, উম ইয়াততো সেইবোৰ নাইয়ে গছ-গছনিয়ে নাই ক'ব গ'লে।
নাই, নাই ইয়াত একোৱেই নাই। ইয়াত মানে গছে নাই গছনি আৰু ক'ত থাকিব তাৰ ফল যে খাবা। গছতো থাকিব লাগিব নহ তাৰ পিছত ফল খাব পাৰিবা গছ থাকিলেহে। তেনেকুৱাই গছে নাই তুমি ফল কৰ পৰা খাবা।
উম হয়।
বাকী আৰু তাৰোপৰি গাঁৱত যাই মোক এটা কাৰণতে ভাল লাগে আৰু গাঁৱৰ পৰিৱেশ। ধুনীয়া একদম সেউজীয়া পৰিৱেশ। অ তুমি চাবা চহৰত চাবা চাৰিওফালে গাড়ী এফালে গাড়ী এফালে গাড়ী। এফালে গাড়ী গাঁৱত তেনেকুৱা নহয় মাজৰ দুইফালে পথাৰ মাজেদি ৰাস্তা। এই হঠা মাজে, মাজে এখন, এখন গাড়ী আহিলে আৰু এখন একচাইডৰ পৰা যায়। আৰু এখন গাড়ী আহিলে আৰু এখন এক চাইডৰ পৰা যায় মানে ডি-ডিচিপ্লিন মেইনটেইন কৰি চলে। আৰু তুমি চহৰ-চহৰবোৰত চাবা মানে এটা গাড়ীৰ ওপৰত আৰু। তাৰ মানে গাড়ী পাই গাড়ীত লগাই দিব খোজে মানে এনেকুৱা ডিচটেন্সত থাকে।
উম হয়। ইয়াত মানে গাড়ী বিলাক লাগি, লাগি যোৱা নিচিনা মানে এখন যা এখন যাব কি দুই পাঁচ ছখন একেলগত গৈ আৰু বেছিহে নন ষ্টপ গৈয়ে থাকে মানে ক'ব গ'লে।
হয় ঠিকে কৈছা সেই নন'ষ্টপ যাইয়ে থাকে এইটোয়ে মই ক'ব বিচাৰিছো যে গাঁৱত। যথেষ্ট গাড়ী মটৰৰ মানে উম গাড়ী মটৰ কম তাৰ ফলত তোমাৰ। প্ৰদূ্ষণো যথেষ্ট কম হয় গাঁৱত মই ভাবো হয়নে।
এখন দুখনন চলে বাকী চবে চাইকেল বা খোজকাঢ়িয়ে যায়। আৰু সেইকাৰণেতো গাঁৱৰ মানুহৰ হেৰি। সিহঁতৰ পৰিৱেশটোও ভাল কাৰণে, সিহঁতৰ স্বাস্থ্য়ও ভাল থাকে। খোজ কাঢ়ি যায় বা চাইকেল চলাই সিহঁতৰ সদায় মানে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল সিহঁতৰ সিহঁতে ভালো থাকে, আৰু হেৰি গাঁৱৰ মানুহখিনি অলপ মানে হেৰি বয়সস্থ হলেও বেছি দিন অলপ জীয়াই থাকে চহৰতকে, চহৰ বিলাকে এনে আৰামত ফ্ৰীট কেনেকে থাকে নিচিনা হয় আৰু।
হয়, হয়, ঠিকে কৈছা গাঁওবোৰত মানে কেনেকুৱা হয়, আজিকালি গাঁও অঞ্চলবোৰত মানে, তোমাৰ অ' মানে যথেষ্ট মানে ভাল শুদ্ধ জুঁটো শুদ্ধ জোনটো বতাহ বুলি কোৱা যায় যে শুদ্ধ বায়ুটোক।
উম, হয়, হয়।
এইটো এইটো মানে গাও অঞ্চলত পোৱা বুলি মই ভাবো হয় নে?
উম, কিন্তু চহৰত সেইটো নহয়, চহৰত গোটেই এই গছ গছনিয়ে নাই ভাল উশাহ মানে, বোল লবলে। ইয়াতটো গোটেই লেতেৰা কব গ'লে।
তাকেই তাকেই।
গোটেই ধূলি উৰি থাকে।
ধূলি উৰি থাকে, তাৰপিছত এইটো আমি মানে জতে ততে যাবৰ যুথৰ বোৰ পেলাও। তাৰ ফলত তোমাৰ আহ বানপানীৰ সৃষ্টি হয়, হয়, নে নাই?
চহৰতটো য'তে ত'তে য'ত মন যাই পেলাই দিয়ে।
এ কালিয়ে চাবা কা কালিয়ে চাবা আমাৰ মানে আমাৰ ইয়াত পুৰা বৰষুণ দি আছিল বানপানী হৈ গৈছে
কিন্তু
বানপানী হলে দায়টো দায়টো যে চৰকাৰ দিয়ে, চৰকাৰৰ দায় নহয়তো।
উম, এইবোৰ মানুহৰ দায়িত্ব আছে তো
হয়, মানুহবোৰ কিবা মানে হ'লেই যে মানে চৰকাৰৰ এইটো ভুল, চৰকাৰে ঠিক কৰিব লাগে, কি চৰকাৰে ঠিক কৰিব আপোনালোকক চৰকাৰ চৰকাৰে দিয়ে দিছেচোন, আমাক চৰকাৰে দিয়ে দিছেচোন ডাষ্টবিন, আৰু চৰকাৰে কি দি দিব। মানে মানুহৰ কি জানা, মানু মানুহৰ মনত মানে এনেকুৱা লাগে, তেওঁলোকক মানে এটা এটা ঘৰে ঘৰে ডাষ্টবিন দি দিয়ক চৰকাৰৰ পৰা। তেতিয়া ভাল হয়।
উম। মানে আৰু চৰকাৰেও চাব লাগিব মানুহও মানে নিয়ন্ত্ৰণত চলি এইবোৰ মিলাব লাগিব। অকল হেতে এক চাইডৰ পৰা কৰিলে নহব চব চাইডৰ পৰাই মিলাই চবেই কৰিব লাগিব, অকল এটা বুলি কৰিলে নহ'ব।
মানে মানুহৰ মনতটো কেনেকুৱা হৈ গৈছে, মানে তেওঁলোকক কি লাগে বুজিছা। তেওঁলোকক লাগে যে, তেওঁলোকৰ ঘৰত এটা এটা দ চৰকাৰৰ ফালৰ পৰা ডাষ্টবিন বঢ়াই দিয়া যাওক, আৰু টাইম টো টাইম চৰকাৰৰে মানুহ আহি কেনে টাইম টু টাইম ল লৈ যাব লাগে, তেতিয়াহ'লে তেওঁলোকৰ আৰু পুৰা ভাল, পুৰা ভাল।
তেতিয়া আৰু চৰকাৰ দোষ নিদিব, তেওঁলোকে একো কৰিবও নালাগে, খালি টাইম টু টাইম ডাষ্টবিনত পেলাব লাগে।
হয়, হয়, কিন্তু গাঁৱত সেনেকুৱা নহয়, গাঁৱত হেঁতে নিজৰ যাবৰ নিজে পেলাব, এক জেগাত থব, তাৰপিছত সেই চবজি শাকেই হওক বা আলু বাকলিয়েই হওক, সেইবোৰ সিহঁতে খাৰ বনাব তাৰপিছত যেতিয়া খেতি কৰিব মানে খেতি কৰোতে সেইবোৰ দিব উপযুক্ত সাৰ বনাব, ভাল ভাল খেতি কৰি ব আৰু সেইবোৰকে খাব, যোনবোৰ সিহঁতৰ স্বাস্থ্য কাৰণেও ভাল হ'ব খাবলৈ। কিন্তু চহৰৰ সেইবোৰ খেতি-চেতি কৰা নহয় ইমান।
নহয় নহয়, চহৰত ক'ত খেতি কৰা হয়, চহৰতচোন চাৰিওফালে গাড়ী মটৰেদি ভৰ
উম, অ' এতে মানে দোকানত যাব, দৰব দিয়া সেই চব্জি সেইবোৰ বজাৰ কৰি কিনি খাব সেইবোৰেই আৰু।
এ, তাকেইেতো অলপমান যদি মাটি খালী থাকে হয় নে নাই? মাটি যদি অলপ খালী থাকে তাতেচোন পুৰা ফেক্টৰী বনাব, দলং বনাব কিবা কিবি কৰিব মানে। ইণ্ডাষ্ট্ৰী বনাই দিয়ে পুৰা।
উম, চহৰত সেইবোৰেই আৰু।
উম।
গাঁৱত হ'লে কিন্তু সেই মাটিডোখৰ হেই গছ লগাব বা নহ'লে বা কিবা খেতিয়ে কৰিব সেনেকা কুৱা কৰিব মানে, এনে পেলাই নথয় উম।
এতিয়া চহৰত তোমাৰ এতিয়া চৰকাৰৰ মানে চকুত পৰিল মানে খালী মাটি ইণ্ডাষ্ট্ৰি বনাই দিব। ফেক্টৰী বনাই দিব, তেনেকুৱা মানে
উম।
চৰকাৰ বুলি নহয় আমি মানুহবোৰো বনাব পাৰোঁ। খালী মাটিত ঘৰ ঘৰ বনাই দি দিওঁ। খালী মাটি কিনি কেনে অলপ যে খেতি কৰিম কিনি কেনে নহয় কিনি কেনে ঘৰ বনাম। ঘৰ ঘৰ ঘৰ আছে তাৰোপৰিও ঘৰ বনাম।
উম, হয় হয়।
তেনেকুৱাই। ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল হা, ৰাখিছোঁ। ঠিক আছে।